হেল্ল' কি কৰিছ
এনে আছোঁ বহি
ভাত খালী
খালোঁ
অ
তই খালি
উম কিহৰ লগত খালি ভাজিৰ লগত
তই খালি নাই ভাত
উম খালো খালো কি কৰিছ
এনেই আছো বহি তই কি কৰি আছ
মই এনে আছো
অ
ক আৰু
ক ত ই
মাহঁতে কি কৰি আছে
আছে কিবা কাম কৰি আছে
আছোঁ ভাত খালে আমাহঁতে
খালে
ফুৰিব যোৱা নাই
নাই যোৱা
না যাৱ
নাযাওঁ
কিয় বাঁ
এনেই ক মন নাই
অহ
তই কি কৰি আছ?
মই এনেই আছোঁ।
আৰু মাহত ক'তগ'ল?
আছে মা হঁত।
অহ
তুম তো মা?
হা
তণ্ডৰ মা ক'ত গ'ল? অহ বা কি কৰি আছে?
বা ওলাই গৈছে কৰ'বাত।
অহ, তই নাই যোৱা?
হা
তই নাই যোৱা?
নাই যোৱা।
উম গৰতে আছে চাগে। ঘৰতে আছ তই?
অহ
হ, পৰীক্ষা হৈ আছিলে যে
অহ, হৈ আছে।
উম দিলি পৰীক্ষা?
দিলোঁ - দিলোঁ।
কেনেকুৱা হ'ল?
বেয়া।
বেয়া
অহ
বেয়া কিয় বেয়া হ'ল?
একো পঢ়া নাই আৰু মুখস্থ হোৱা নাই বেয়া আৰু।
সেই কাৰনে
আজি তোমাৰ ভণ্টি আহিলে নাই?
নায়ে আহা সি পোৱাহিয়ে নাই। পাবহি আৰু চাগে এতিয়া।
উম তাৰ পৰীক্ষা কেনেকুৱা হৈছে?
ভালে হৈছে বুলি কৈছে জানো কি বা হয়।
অহ
এতিয়াতো টেনৰ পৰীক্ষা আছে জোনটৰ হ'ল।
অহ, তেনৰ আছে এতিয়া। আৰু ক?
ফুৰিব যাওঁ-যাওঁ বল?
যা।
বাকী খবৰ?
ভালে তোৰ?
ভালেই মাহন্তৰ ভাল?
মা হতৰো ভাল মাকত গ'ল তুদৰ
আছে মা।
কি কৰি আছে?
এনেই বহি আছে।
অহ,
দাদাকত গল তুণ্ডৰ
ঘৰত আছে।
উম-উম। ত ভাত খালে?
খালে-খালে।
ক আৰু বাকী
কি ক'ম আৰু।
ফুৰিব চুৰিব যোৱা নাই নেকি ক'তো?
উহো নাইজোৱা?
বাটাত যোৱা নাই?
নাই যোৱা যাম হে।
কেতিয়া যাবি।
গৰম বন্ধত।
অ', গৰম বন্ধত।
উম',
যাব লাগিব মই তেজপুৰ যাম। মই তেজপুৰ যাব লাগিব। কি কৰিছ ম ক দিয়া নম কৰ
ক'তো ফুৰিব যোৱানাই?
নাই নায়ে যোৱা ফুৰিব ক'তো যাব লাগিব সে এতিয়া তেজপুৰ যাব লাগিব। তাৰপিছত আকৌ মানে কিবা কাম আছে। কাম আছে ধ ল তাত যাব লাগিব
অ
আজি ফুৰিব নোৱাৰিলি নোৱাৰ নায় আকৌ ভাওনা কেনেকুৱা লাগিলে চাই?
ভাল লাগিলে। তোৰ?
ভালে লাগিছে শবাৰ কালে বলে দুপৰীয়া কে খাব লাগে জান অ আকৌ সহা নকলে আকৌ কাইটিয়া কঢ ন প উম উ বা হত অহা নাই তহতৰ?
নাই অহা সৌফালে ওলাই গৈছে কৰ'বাত
অঁ
তোমাৰ বা হত ঘৰত আছে নে?
নাইগ'ল।
গল মাহত কত গ'ল?
মাহত আছে ভনিয়ে আহি পাইছে।
অ আৰু কি কম এতিয়া
টিউচন চিউচন লোৱা নেকি?
ল'ম আৰু আগষ্ট মাহৰ পৰা।
উম লৈ লবি ভাল হ'ব। লব লাগে কৈ দিচুং
উম।
আইতাই এই মাত্ৰ ওলাই গৈছে ন? দি ফালে ভাত খাই গৈছে। উম মই ঘৰতে আছো।
আচ্ছা
আৰু
বাকী ভাগিনৰৰ ভাল?
ভালে।
উম।
আৰু ক
ক আৰু খুডিয়াছো মই
উম খবৰ ভাল নে বেয়া?
ভালেই হ'ব আৰু।
উম
তোৰো ভাল?
ভালে।
ক ক
ক তই
লগৰ খিনি কি কৰ লগৰ খিনি আহিছে নাই। মানে ঘৰত আৰু
উম আহিছে।
উম।
ভাওনাত আহে আহিছিলে নে।
ভাওনাত আহিছে।
আহ।
তোৰ লগত খিনি আহিছে নাই?
উম আহিম বুলি কৈছিলে তাৰপিছত হেৰি। এনেকৈ নাহিলে আৰু নাহিলে
মোৰ লগৰ কেইজনীও আহিম গৈছিলে নাহিলে আনিমন নাই যোৱা দেখি।
মই কৈছিলো আনিব যাওঁ আহিবি সেই বুলি কৈছে ক ধুনীয়া লাগে। কি নযাওঁ
আমাৰ চাইকেলে নাই আনিবা যাবলৈ হেতক
উম
আৰু
বাকী আৰু ক আৰু তোতৰটো স্কুলত চাদৰ মেখেলা চাগে
আহঁ।
অ সদায়ে শনিবাৰেতো বেলেগ নহয় একেই
একে দিছে এযোৰ বগা
আকৌ বগা দিছে।
উম
বগা আকৌ কিয় দিছে আকৌ নতুন
সি আকৌ বগা দিছে সেউজীয়া বনাব দিছিলে বগা দিছে।
জানো অ আকৌ এবাৰ বগা দিছে মানে দেই ঠিক আছে পিছত ফোন কৰিম।
উম পৰীক্ষা একে ফালি দিছো।